হেল্লো', নমস্কাৰ, নমস্কাৰ। এ, এনেই আছো, তুমি?
মই তোমাৰ এই ভাতকেইটা খাই আহি পেলাই পৰিছোঁ। এখান আজি যিহে গৰম, মাৰিছে
অ অ খানা পিনা খালা ন?
খালো খালো, তুমি নাখালা নেকি?
খালো, খালো খানা পিন বিলাক খালোঁ
অ
গৰমৰ কাৰনে খানা-চানাবিলাক খাবও মন নেযায়।
খাবই মন নাযায় অ, ইমান গৰম পৰিছে। তোমালোকৰ এইফালে কেনেকুৱা গৰম, তোমালোকৰ এইফালে গৰম কেনেকুৱা? উম। কি ক'বা আৰু মানে। এ গৰমৰ গৰমৰ পৰা বোলোঁ উপায় নাই আ
উম, ৰুমত থাকিলে আৰুহে গৰম ৰুমবিলাকো।
সেইটোৱেতো অ
তাতকৈ গছৰ তলত অকণমান বহি আছোঁ তাতে জিৰণিটো ভাল মানে ঠাণ্ডা।
অ অ কিবা এ তোমালোকে এনেকৈ সেইফালে জেগা ধুনীয়াকৈ ধৰ গছৰ তল এনকা বহিব কৰিব পাৰা
আছে আছে আমাৰ ঘৰতে বনাইছে দি আছে ডাঙৰ গছ এজোপা তলত চাং আছে, তাতে বহি আছো।
চাং বনাই দিছা নেকি? অ মানে বহিব পৰা পৰা সুবিধা কৰি দিছা আৰু
আমাৰ মানে এই মানে হেৰি চাইদৰ মানে আমাৰ পিছফালৰ তোমাৰ মথাৰি ৰাস্তা এটা আছে।
আহ
তাতমানে আমিমানে গোটেই দেওবাৰে দেওবাৰে মানে গছ লগাও।
আটচ্ছা আটচ্ছা
মানে হেৰি কৰো আৰু মানে ইমান গৰম যে সেই গৰমটোৱে মানে অলপমান সাম পৰিবলৈ মানে গছ-চছ লগাইছো আৰু
অ অ
আমাৰ লগত লগাবা নেকি দেওবাৰে লগোৱা, যদি দেওবাৰে মানে আহিব পাৰিবা।
লগাব পাৰিম আৰু তে
অ
তোমাৰ এই ফল-মূলৰ গছবিলাক লগাম যোনবিলাক খাবলৈও মানে পাৰে মানুহে উপযুক্ত আৰু।
আৰু মধুৰিআম মধুৰিআম লগাই দিওঁ, তোমাৰ শিলিখা লগাই দিওঁ, আম গছ লগাই দিওঁ।
উম উম ঠিকে আছে এনেকুৱা মানে এই এইবিলাক লগাই থলেতো মানুহে এতিয়া গৰখীয়া বিলাকো খাব পাৰিব হয় নে নহয়?
খাব পাৰিব, সিহঁতে তাৰ তলত ৰখিবও পাৰিব।
উম
সময়ে সময়ে বৰষুণ বিলাক হলেও ভাল দিয়াচোন, সকলোবোৰ কামেই হৈ থাকে।
সেইটোৱেটো অ তাকে মানে তোমাৰ এনেকুৱা ধৰ এটা এটা কাম কৰিব নেকি? তোমালোকত এনেকুৱাকৈ মাটি ছাতি মাটি ছাতি নাইনি ঘৰৰ এনে চেগুন পুলি লগালো হয়।
মাটি চাটি তুমি কিনা কিনা মাটি আছে বাৰু তই কিনিব লাগিব।
কিনিবলৈতো এতিয়া ইমান পইচা নাই বাৰু তা
এ লগাবলৈ তুমি মঠাই ৰাস্তা কিনাতে চেগুন পুলি এটা দুটা লগাব পাৰা কিন্তু সেয়াত। তোমাৰ নহ'বতো মানে চব ৰাজহুৱা হ'ব আৰু।
ৰাজহুৱা হ'ব সেইটোতোৱেটো। মানে মই ভাবিছিলোঁ ধৰ এনেকুৱা আমাৰ। ধুনীয়াকে মাটি এডোখৰত আমি ধুনীয়াকৈ ধৰ চেগুন পুলি টেণ্ডন পুলি লগালো হয়। তাত তোমাৰ চেগুন। পুলিবা ধৰ দা-ডাঙৰ হ'লে আমি বিক্ৰী কৰিলে পইচা চয়ছা পালোঁ হয়।
অ চেগুন পুলি টেণ্ডন। পুলি লগোৱাটো ভালেই কিন্তু তোমাৰ মানে এতিয়া। জেগাতোহে কথা আমাৰ ত তেনেকুৱা জেগা নহয় আমি এতিয়া ৰাজহুৱা স্থানত গছ। পুলিবোৰ ৰুই থাকো মানে পতৰ পটলি ভাল হ'লৈ।
অ।
এতিয়া বতৰ বতৰিবিলাক ভাল হৈ থাকিলে তেতিয়া আমাৰো ভাল হয় মানে বৰষুণ চৰষুণ আহিলে অলপ। গৰমতটোও কম পৰে মানুহ চানুহ থাকিবও সুবিধা হয়।
অ।
সেইটো কাৰণে মানে গছ চচ বিলাক ৰুই দিছো। এতিয়া মথাবিলাকো মজবুত হয় চব ফালৰ পৰা স সফল আৰু।
চব ফালৰ পৰা সুবিধা হয় আৰু অ গছ চছ হ'লে বেছি ভাল।
উম তাকে মানে ভাবি আছো আৰু কোনদিনা আমাৰ মথাই ৰাস্তাটো মানে। শেষ হ'বগৈ আৰু ৰুই ৰুই।
অঁ।
এইবিলাক ভাবিয়ে মানে আছো আৰু মানে এই গছৰ তলতে বহি।
তোমালোকে মোক কোনদিনাখন হেৰি কৰা মোক ক'বাচোন।
দেওবাৰে আহিবা দেওবাৰে মানে আকৌ ৰুম আমি।
অ ঠিক আছে বাৰু দে মই দেওবাৰে এপাক যাম বাৰু তে।
উম।
ত উম এ এনেই গছৰ পুলিটো কৰ পৰা আনিম বুলি ভাবিছা।
গছৰ পুলিটো নাৰ্চাৰীৰ পৰা কিনি আনো আমি।
অ এনেই কিমান মানকৈ ল'ব চাগৈ এটাত।
সত্তৰ পঞ্চাছ ষাঠি।
অ অ।
বেছি দাম নহয় নৰ্মেল আৰু কিছুমান ভাল যেনেকে তোমাৰ এতিয়া ধৰা তুমি। হেৰি চেৰি আনা ডালিম পুলি চালিম পুলি আনা ধৰ সৰুতে লাগা চাগা।
অ অ।
সেইবিলাকে নব্বৈ টকা ল'ব ষাঠি টকা ল'ব যদি নৰ্মেলটো সৰু ন। নৰ্মেল পুলি এটা অনা তেতিয়া ত্ৰিশ টকা পঁচিছ টকা পঁয়ত্ৰিশ টকা।
আচ্ছা।
আকৌ। কিছুমান তোমাৰ।
মানে হেৰি ডাঙৰ সৰু চাই পেলাই আছে আৰু দামটো ন।
অ কিছুমান মানুহৰ ঘৰৰ পৰাও আনো তেনেকে পাকৰি পুলি। আহত পুলি কিছুমান ৰিজাৰ্ভ ফৰেষ্টৰ পৰাও দিয়ে।
আচ্ছা আচ্ছা।
তেনেকে তোমাৰ কৰি আছোঁ।
তাকে তুমি মানে এইটো গছ পুলি ৰোৱাটো ভাল কথা এটা ক'লা আৰু এটা।
অ অ তাকে তোমাৰ তোমাৰ বিজনেচ চিজনেচ কেনেকুৱা চলিছে?
বিজনেচটো তোমাৰ ইমান ভাল চলা নাই, মানে এতিয়া বতৰ চতৰ ইমান ভাল নহয় ন।
অঁহ
খেতি বাতি তোমাৰ কি কৰিবা নো খেতি বাতিতো হোৱাই নাই। তাৰপিছত আকৌ, আকৌ এতিয়া পানী চানিও বাঢ়িছে তাৰপিছত এতিয়া মানে গৰু ছাগলী বিলাকো ভালে খাব কৰিব ঘাঁহ চাহো নাই
উম তথাপিও মানে তোমাৰ হেৰি এইটো তোমাৰ বিজনেচটো অলপ অলপকে কৰি থাকিবা নহ'লে নিজলৈ কেতিয়াবা না টিব না।
সেইটোৱেতো অঁ। তাকে মানে মই মই ভাবিছো এইবিলাক মানে কৰাতকৈ তোমাৰ ধুনীয়াকে মোৰ মতে যদি ছাগ ছাগলী পোৱালিহে আহিছে এইটো কি আছিলে ধুনীয়াকৈ যদি চাইকেল টাইকেল এখন দোকান দি দিওঁ
অ
বেয়া হব নেকি চাইকেলৰ দোকান দিলে?
চাইকেলৰ দোকান দিলে ভালেই হব তুমি আকৌ যত মানে তোমাৰ চাইকেলৰ দোকান নাই তেনেকুৱা জেগাত দিব লাগিব আৰু।
অ মানে তেনেকুৱাতে দিম আৰু।
তোমাৰ ধৰ এতিয়া ধৰ কব গ'লে ধৰ তেজপুৰ ইউভাৰ্চিটি চাইডে ধৰ তোমাৰ চাইকেলৰ দোকান এনেকে কিনিব পৰা চাইকেলৰ দোকান নায়েই।
অ
তেনেকুৱা লাইনত যদি ভাল চাইকেলৰ দোকান এখন ব বহাই দিয়া ধুনীয়া চেল হ'ব তোমাৰ।
ধুনীয়া অঁ, মানে মই তোমাৰ এই ইলেক্ট্ৰিক চাইকেলখনো আনিম বুলি ভাবিছো।
অঁ।
ইলেক ইলেক আজিকালি মানে ইলেক্ট্ৰিক চকেলখন বহু মানে হেৰি বহুত মা ট্ৰেণ্ডত চলি আছে চবেই লয়।
অ', আচ্ছা।
ইলেক্ট্ৰিক চাইকেল অলপ বেছি কৈ আনিম, তোমাৰ তাৰপিছত আকৌ আন এটা নৰ্মেল তাৰপিছত ৰদীয় ছদিয় এনেকা মানে
উম, ঠিকেই ভাবিছা এইবিলাক তুমি কৰিলে খালি যদি মানুহ নথকা জেগাত যদি তোমাৰ এখন হয়, তেতিয়াহ'লে তোমাৰ লাভ টো বেছি হ'ব যদি মানুহ থকা জেগাতে বঢ়াই দিয়া লাভটো কম হ'ব, আৰু তুমি বস্তু বিলাক থা থাকি যাব মানে তোমাৰ ভাল ব স্তুবিলাক ল'বলৈ মানুহে বেয়া পাব কাৰণ। পুৰণা বস্তুৰ নিচিনা হ'ব না, একবছৰ যদি এখন চাইকেল পৰি থাকে তোমাৰ কি হ'ব আৰু সেইদুখনৰ।
হেই, হেইটোৱেটো অঁ।
কম বস্তু উঠাবা, পতাপত বিক্ৰী কৰিবা, আকৌ বস্তু উঠাবা আকৌ বিক্ৰী কৰিব মানে ঘনাই বস্তুবিলাক চলি থাকিব লাগে।
চলি থাকিব লাগে অ' তাকে।
তাকে সেইটো, সেইটো হ'লে ভাল আৰু।
তোমাৰ এনে বিজনেচ কেনেকোৱা চলি আছে?
মোৰ তোমাৰ বিজনেচটো ভালেই চলি আছে, মোৰ তোমাৰ এ' তোমাৰ ফাৰ্মত তোমাৰ হাঁহ চৰি মানে তোমাৰ, মোৰ মানে ফিচাৰীটো আছিলেতো।
অ'।
ফিচাৰীটোৰ কাষৰে তোমাৰ হাঁ, মানে অলপমান মা ছিলে মাটিটো তোমাৰ মেৰে আৰু।
অ'।
মেৰটো তোমাৰ বন্ধ কৰি তোমাৰ হাঁহ তাতে অ' তলতে তোমাৰ হাঁ আমাৰ ফিচাৰীতে চৰি থাকে।
অঁ' অঁ'।
তোমাৰ ছাগলীও, ছাগলীতো তোমাৰ ওপৰত চলে তলত তোমাৰ কু কুকুৰা আছে মানে লোকেল মুৰ্গী।
অ', লোকে তোমাৰ লো লোকেল, লোকেল মুৰ্গী কেজি কিমানকৈ দি আছা?
লোকেল মুৰ্গী তোমাৰ কেজি নহয়। তুমি মুৰ্গী হিচাপত বিক্ৰী।
অঁ'।
ওজনত নহয়, তোমাৰ মুৰ্গী হিচাপত বিক্ৰী হ'ব। এটা ধৰ লোকেল মুৰ্গী ধৰ চাইজৰ ওপৰত ডিপেণ্ড আৰু তোমাৰ ধৰ মুৰ্গীটো ধৰা দুই কেজি মানৰ চাইজৰ মুৰ্গীটো ধৰা আঠশ, সাতশ, হাজাৰ টকাত যাব।
আচ্ছা।
তোমাৰ যদি এনেকুৱা এ- এক কেজি ডেৰ কেজি মানৰ হয় এইবিলাক চাৰে চাৰিশ, চাৰে পাঁচশ, এনেকুৱা আৰু।
অহ'-অহ'।
বেছি নহয় তোমাৰ ধৰ হেৰিৰ দামেই আৰু। তুমি ধৰ গাহৰি- চাহৰি মাংসৰ মানে তাতকৈ কম ইমান মানে আৰু মিনিমাম।
আকৌ মানে বেছিকৈ বঢ়াই দিলেও তোমাৰ ধৰা পিছৰ আকৌ লোকচান হৈ যাব নহয়।
লোকচান হৈ যায়, মই মানে তোমাৰ, মই মানে তোমাৰ ডাইৰেক্ট দামটো ক'ব নোৱাৰো মানে কিহৰ কাৰণে মই তোমাৰ একেবাৰতে এ' বিশটা, পঁচিশটা মানে তোমাৰ মুৰ্গী দি দি দিও না লোকেল মুৰ্গী।
অ'।
তোমাৰ পঁচিশটা মুৰ্গী দি দিওঁ, মোক ধৰ টকা সাত হাজাৰ দি দিয়ে।
আচ্ছা' অঁ'।
টকা পাঁচ হাজাৰ দি দিয়ে। মোৰ ধৰ হিচাপতো তেনেকুৱা, তেনেকুৱাত থাকে ন' তোমাৰ।
হা।
এটা মুৰ্গী মই দিব নোৱাৰো আকৌ সিহঁতে তোমাৰ তাত আকৌ জোখ ল'ব, জোখ লৈ আকৌ সিহঁতে কা টিব তেতিয়া সিহঁতৰ কেজি হিচাপ হ'বগৈ তাত।
অহ'।
আমাৰ ইয়াত তোমাৰ মানে পাল্লা বুলি ধৰা আৰু এক পাল্লাত বাৰটা আহিব বাৰটা মুৰ্গীত কিমান দাম সেইটোৱে আৰু।
অহ'-অহ'। তোমাৰ আকৌ এইটো কিয় হাঁহ যে বুলি হাঁহ বুলি হাঁহ একেই নেকি?
হে?
হাঁহটো মানে তুমি যে হাঁহ আছে বুলি কৈছো তোমাৰ তাত, হাঁহৰো এনে কুৱাই নেকি বিক্ৰি কৰা প্ৰচেছটো, হাঁহ যোৰাত যায় নেকি?
যুৰা চৈধ্যশ।
চৈধ্যশ হয় নেকি।
উমঁ' চৈধ্যশ কি কিছুমান বাৰশ।
হাজাৰ মান
কিছুমান হাজাৰত তোমাৰ, হাজাৰত হাঁহ পাবা কিন্তু সেয়া হাঁহ তুমি টষ্ট নাপাবা, তেল কম।
তেল কম অ' মানে মোক মানে হাজাৰ, হাজাৰত তাৰ অ' তুমি মানে তোমাৰ ভাত ভাল হাঁহ আছে যদি তুমি মোক, হাজাৰ মানত দিবা চোন মই পিছত তোমাক পিছত পাৰিলে পইচাটো দি দিম।
অ', অ' বাৰু দিম তোমাক পুহিব লাগে নে খাব লাগে?
মানে আমাৰ ঘৰত আলহী আহিব।
অহ'।
মানে আলহীক খুৱাব লাগিছিল।
অ', অ' আছে বাৰুতে তুমি ভাল হাঁহ পাই যাবা, তোমাৰ মানে কি-কিছুমান হাঁহ আমি ওঠৰশলৈকে বিক্ৰী কৰো।
অহ'।
এটাত নশ সেইয়া কিবা ডেৰ কেজি। ইমান ওলাব এটাতে ভাবি চোৱা, হাঁহৰ মানে চাইজ ডাঙৰ নাহ।
ডাঙৰ, ডাঙৰ ন'।
অ' তোমাৰ মাছত দিয়া দানা সিহঁতে পাই যায়
ব্ৰেড খাই, ভাত খায়।
অহ'।
আকৌ পুখুৰীত কি কোবা চৰিয়ে থাকে বস্তুগাল।
সেইটোৱেটো অহ'।
তাকে মানে তোমাৰ, মুৰ্গী গড়ালটো অকমান ডাঙৰ কৰিম বুলি ভাবিছো মানে মুৰ্গী তোমাৰ বি বিক্ৰী কৰাৰ লগতে তোমাৰ কণীটোও বিক্ৰী হ'ব মানে এবাৰ পৰা।
অ' মুৰ্গী এতিয়া মুৰ্গীৰ দামৰ মুৰ্গীৰ কণীও দাম বাঢ়িছে নহয়, এতিয়া বহুত।
অ' তোমাৰ লোকেল মুৰ্গী কণী এটা বিশ টকা।
এই বেছি আমাৰ সেইফালে তোমাৰ চল্লিশ টকা।
এটা কণীত।
তোমাৰ যোৰা।
যোৰা তোমাৰ চৌবিশ টকা নহয়, যোৰা আমাৰ চল্লিশ টকা লোকেল মুৰ্গীৰ কণী এটাত।
অ', অহ'।
যোৰা চল্লিছ টকা, এনে এটাত বিশছ টকা।
অ' ঠিকেই আছে দিয়া, মই যোৰা যোৰা বিছ টকা সুনি
তোমাৰ লোকেলটো কৈছো লোকেল, লোকেল।
অ' লোকেলটোৱেতো।
অ', অ' লোকেলটো কৈছো, তোমাৰ এনেই নৰ্মেল টো নাজানো কিমান, খালি লোকেলটো মানে অলপ দামটো বেছি হয়।
অহ'।
এই দুটাৰ। লোকেল বিলাক তোমাৰ এইবিলাক, বেমাৰ-চেমাৰ থকা মানুহ বিলাকে অলপমান অসুখীয়া মানুহ বিলাকে নিয়ে আৰু।
নিয়ে আৰু অ', তাকে। তোমাৰ লোকেল মুৰ্গীটো খালে মানে শৰীৰৰ কাৰণেও ভাল।
উম।
নহয় জানো।
তাকে লোকেল মুৰ্গীটো খাবলৈও তোমাৰ খাবলৈও ইমান এটা ব্ৰইলাৰ নিচিনা টেষ্ট নহয়, কিন্তু তোমাৰ খালে আকৌ তোমাৰ প্ৰ'টিনটো বেছি পায় না।
ব'ডিটো অ ব'ডিটো ঠিক থাকিব।
সেইটো কাৰণে তোমাৰ আকৌ পুহিবলৈও অকণ কষ্ট হয় দিয়াচোন। লাভ হ'লে আমাৰে ভাল লাগে মানে কি হয় কষ্টটো তে তেতিয়া মানে ফলটো পায় আৰু।
সেইটোৱেইটো অ।
উম।
তাকে হে আৰু। বাকী আমি গ গছ পুলি ৰোৱা হেটো হসেই কৰিবা হা
অ তোমাক মই বাৰু তে খবৰ দিম।
অঁ।
তুমি আহিবা বাৰতে।
দেওবাৰ বুলি ক'লা ন?
অ দেওবাৰ।